কি কৰিছা?
এনেই বেকাৰ, তুমি?
ময়ো কি ক'ম নো আৰু এই বাহিৰত হাল্কা হাল্কা বৰষুণ দি আছে বৰষুণতো চাবলৈ আহিছো।
অলপ গোটাই পেলাই লৈ যাওক ঘৰলৈ।
এই নহয় বৰষুণতো চাবলৈ আহিছো মানে জোৰকে দিব নে লাহেকে দিব চাবলৈ আহিছো। মানে ঘৰৰ আগফালে পানী জমা হৈ যায়।
আচ্ছা। এটা কাম কৰা জলকীয়া পুতি দিয়া।
ধেই জলকাীয়া পুতি লাভ নাই, এই নলা কাটিব লাগিব আকৌ তোমাৰ পানীখিনি যাবলৈ কাৰণে নলা কাটি দিব লাগে যে।
নালাগে ভালহে তোমাৰ মাছ আহিব।
এ মাছ নাহে মাছ তোমাৰ সেই পথাৰৰ চাইডে আছে এইপিনে নাই।
ৰবা চোন মই কথাটো শুধু এই যে পঠাৰে-চঠাৰে যে তোমাৰ বৰষুণ হ'লে যে পানী জমা হয়
অ।
মাছবোৰ আহে কৰ পৰা? আৰু কিছুমান যে মানুহবিলাকে যে নলাত যে পানী জমা হ'লে মাছ আহে যে আহে কৰপৰা মানে বস্তুটো মই বুজি পোৱা নাই কেছডাল।
সেইটো ময়ো গম নাপাওঁ নলাবোৰত কোৰপা আহে। কিন্তু যোনটো পথাৰবোৰ ন সেই পথাৰত তোমাৰ ইয়াৰ পৰা আহে যোন যোন মাছ বিলাক আগৰ পৰা লুকাই থাকে ধৰা পানী মাটিৰ তলত অ সেইবিলাক ওপৰলে উঠি আহে নহ'লে অলপ অলপ পানী থাকে ন, না না নমৰে। অলপ অলপ পানী থাকে ন সেই অলপ অলপ পানীতে সিহঁতে জিন্দা থাকে। তাৰপাছত পানী দিয়াৰ লগত লগত সিহঁতে ঢেৰ মছ একেলগে ওলাই যায়।
কিন্তু প্ৰথম থাকেই কেনেকে মানে আগৰ পৰাইতো নাছিলে ন।
জানো সেইটো গ'ম নাপাওঁ। এনেই মাছে ধৰা কণীও বহুত সোনকালে পাত দিয়ে। আৰু ধৰা ডাঙৰো সোনকালে হয়, সেইকাৰণে মাছ মানে সোনকালে বাঢ়ি যায়। একে জেগাতে?
কি কোৱা? আও যিবিলাক যে যোনবিলাকে সৰু সৰু মাছ যোনবিলাক ইকুৱামত থৈ যে সেইবিলাক
এহ সেইবিলাক এই বিলাক ধৰি ধৰি এনে জৰপা তৰপা আৰু কিছুমানেতো কালাৰ কৰি দিয়ে সেইবোৰ লাভ নাই এনে যোনবিলাক এইবিলাক ধৰা অঁ এই পুখুৰী মাছবিলাক ধৰা ভাল আৰু খাবলও পাৰি আৰু সোনকালেও ডাঙৰ হৈ যায়। বেছি একো ধৰা কৰিবও নালাগে।
এই যে তোমাৰ যে কিছুমান যে তালাবৰ পৰা যে পাই যে হা, এইবিলাক যে কিছুমান যে এক্সপ্লৰ কৰা মানুহে যে পাই দেখাই যে হা। এইবিলাক যে এই যে নীলা ফ্ৰিজ, কিবা ড্ৰাইগন ফ্ৰিজ কিবা গল্ডেন ফ্ৰিজ, এইবিলাক সঁচা নে?
অঁ, সঁচাই এই ইয়াত নাপায় সেইবোৰ সাগৰৰ চাইডে পায়। বা ভাল ভাল জেগাত পাই ক'ব গ'লে আমাৰ ইয়াত ধৰা লোকেল বিলাকে পায় মাগুৰ মাছ, গৰৈ মাছ। আকৌ শ'ল মাছ, কুচিয়া এইবোৰ পায়। আৰু ঢেৰ আছে পুঠি, খলিহনা।
কিন্তু সেইবিলাক মাছৰ বোলে দাম বহুত হ'য়নে? গ'ল্ডেন ফিছ, তোমাৰ ড্ৰাইগন ফিছ, ব্লু ফিছ।
অ এইবিলাকৰ দাম আছে এ কৰিবা কিনো এইবোৰ বে এই তাতছে ভাল ন এ, তুমি এই পথাৰ চথাৰৰ পৰা ধৰা ধৰি পেলাই খাব পাৰিবা, তোমাৰ জোৰ বাঢ়িব।
সেইটোতো, এ হেৰি অক্টোপাছ খাইছা?
না' অক্টোপাছ খাব মন আছে মোৰ।
মোৰো মন আছে আও জিংগা মাছটো যে তোমাৰ কোৰিয়ান মানুহ বিলাকে যে খাই যায় যে এটা এই যে অকমান ৰঙা ৰঙা ৰঙা ৰঙা যে
অঁ ডাঙৰ তোমাৰ মিছা মাছটো, ডাঙৰ মিছা মাছ
অঁ সেইটো সেইটো। কেনেকুৱা কালে বহু ধনীয়া লাগে বোলে খাই?
সেইটো ইয়াত পায় আৰু ডাঙৰ মিছা মাছটো, তোমাৰ টাউনৰ চাইডে যাবা সেইপিনে মছৰ বজাৰ এনেও মাছৰ বজাৰত তুমি অঁ সেইটো পাবলো সেইটো নাপাই চাগে দেই। কিন্তু তাতছে সৰুটো পায়।
সিহঁতৰ যে কেনেকুৱা বনালে যে অকণ বেলেগ ৰং নধৰে জানো? কিবা কেকোৰা নিচিনা যে অলপ, অঁ সেইটো লাগে মোক খাবলৈ।
পাবা পাবা বিচাৰিলে পাবা।
ক'ত পাম বিচাৰিলে কোৱা?
জানো টাউনৰ চাইডে পায়, এই যোনটো মিছা মাছটো যে
অঁ।
তাৰে ডাঙৰটো আৰু ক'ব গ'লে সেইটো তোমাৰ মিছামাছ কেজিও এতিয়া চাৰিশ নে চাৰে চাৰিশ টকা।
কি কোৱা এই?
বহুত দাম মিছা মাছৰ কেজি।
কিন্তু এই যে কোৰিয়ান মানুহ বিলাকে যে খাই যে
উম।
মোক একজেক্ট সেইটোৱে লাগে মানে কেনেকুৱা লাগে খাই সেইটো টেষ্ট এনে যে কেনেকে চুপি পেলাই খাই ইয়াত নাপায় নেকি
ইয়াক নেপাবা চাগে মোৰ মতে
অক্টোপাছ খাই ভাল পোৱা নে এনে মন আছেনে
অক্টোপাছ খাবলে মন আছে দেই নথকা নহয় এতিয়া অ মই অৰ্ডাৰ দিবলৈ চাইছিলো অক্টোপাছটো কিন্তু অৰ্ডাৰ দিব নোৱাৰিলো
কিয়
এ নোৱাৰিলো কিয় নো জানো চাৰ্চ কৰিছিলো মই গুগলত কেনেকে ধৰ এ অক্টোপাছটো অৰ্ডাৰ দিব পাৰি খাবলও পাৰি কিন্তু মই ভালকে নাপালো
এই
মই খাবলৈ মানে মন আছিলে মোৰ দাদাও কৈছিলে খাম খাম একবাৰ অৰ্ডাৰ দে অৰ্ডাৰ দে কিন্তু ধৰা অৰ্ডাৰ দিব নহলগে তুমি মানে ইউটউবত চাই থাকা ন অক্টোপাছবোৰ
এই মানে কৰিয়ান কে দামাবোৰ আহে যে তাত যে খাই থাক কে যে মানে কিমান ভাল লাগে মানে খাবলৈ মন যায় বস্তুটো আজিলৈকে খোৱা নাই ন
অ হয় বাৰু লভষ্টাৰটো খাবা মানে ধৰা
অ সেই এইটো লভ্ষ্টাটো যে কিবা হাতকেইটা কিবা অকণ কেঁকুৰাও হয় আধা মাছো হয়
অ আধা কেঁকুৰা হয় আধা মাছো গম পাইছো বাৰু সেইটো ভাল খাবলে
ভাল খাইছা
খোৱা নাই দেখিলে গম পায় ধৰা
ইমান ধুনীয়াকে খাই হেতে আৰু যে তোমাৰ এই স্নেলৰ যে হেৰিটো যে চুপি পেলাই খাই যে
অ শামুকটো শামুক খাইছা
নাই খোৱা
আমাৰ অসমীয়া মানুহে শামুক খাই নহয়
খাই অ খাই কিন্তু কেঁকুৰা খাইছো বাৰু দেই মিছা নকওঁ
মই কি কি খাইছো জানা মই কেঁকোৰা খাইছো কুচিয়া খাইছা কুচিয়া
কুচিয়া খাইছোঁ
অ কুচিয়া খাইছো আকৌ তোমাৰ মিছা মাছটো খাইছো
মিছা মাছ খাইছো অ
খাইছো এইকেইটাই খাইছো মই এনে বাকী এইবোৰ শনা লবষ্টাৰ অক্টোপাছ এইবোৰ শনাও এইবোৰ নাপায়ো ইয়াতে
আমাৰ ইয়াত নাপায় অক্টোপাছ পায়তো
পাই জানো
তাকে তোমাক সুধিছো মইতো নাজানো
ময়ো নাজানো গম নাপামওঁ মই আজিলৈকে চোৱা নাই
তোমাৰ ইহঁতে কিন্তু কাছৰো খায় কাছ খাই ভাল লাগে
অ মই কাচ খাইছিলো তোমাৰ এবাৰ কাছ আনিছিলে নাজানো মানে খাইছিলো বহুত আগতে খোৱা কিবা আজিব ধৰণৰ মোৰ খাবলে বেয়া লাগিলে
কিয়
এ খাবলৈ বেয়া লাগিলে মানে ধৰা বহুত কিবা ধৰণৰ ছাগলী মাংস নি নহয় ব্ৰইলাৰ মাংস নিচিনাও নহয় মাছৰ নিচিনাও নহয়
তেন্তে কেনেকুৱা
পিছল, পিছল নিচিনা আৰু অলপ, অলপ গাহৰি মাংস ছালৰ নিচিনা আছে।
কি আৰু যে তোমাৰ ৰবা, আমি যে তা জিংদা মাছ খাওঁ যে, অকণ ৰঙা নিচিনা, সেন্তৰ নিচিনা সৰু মাছটো যে মা, মাহতে খোৱাই যায়, মিছা মাছ সেইটো।
মিছা মাছটো খাই বহুত ধনীয়া লাগে, মই বহু ভাল পাওঁ এইটো খাই।
মই কোনটো ভাল পাওঁ জানা, কুচিয়া মই বেছি ভাল পাওঁ।
অ, কুচিয়া খালে ভাল, কুচিয়া খালে তোমাৰ তেজ বাঢ়ে, কি কি খাব জানা তুমি। কুচিয়া খাবা, শৌল মাছ খাবা, যোনবোৰ মানে খাটি মাছবোৰ ন।
সেইবিলাক।
অ, সেইবিলাক খাবা, সেইবিলাক খালে তোমাৰ হেল্থৰ কাৰণে বহুত ভাল, আমি তোমাৰ ৰাতি ৰাতি, ৰাতি ওলাই যাওঁ নহয় জানা, তোমাৰ জাঠি লৈ।
অ, তুমি মাছ পালে ক'বানে, কুচিয়া মাছ পালে।
হ'ব, মই তোমাক ঘৰত দি থৈ আহিম দিয়া, আমি বহুত পাওঁ। মই আৰু মোৰ লগৰ এটা আছে, সি মানে তাক গোটেই গাঁৱৰ মানুহে মচোৱা বুলিয়ে চিনি পায় আৰু।
কি ক, বাকী মাছ নালাগে, সঁচাই কৈছো কিন্তু দেই, মই এইটো ফুটোৱামি কৰা নাই, মানে কুচিয়া যদি পোৱা হা, আনিবাচোন লাগিলে।
হ'ব কুচিয়া হ'ওক, লাগিলে শৌল মাছ হ'ওক, মই লৈ যাম দিয়া তোমালৈ।
শৌল মাছ, মই মাছ নাখাওঁ নহয়। মই অকল কুচিয়াই ভাল পাওঁ, মাছ মই তেনেকৈ নাখাওঁ।
হ'ব, ঠিক আছে, আমাৰ ইয়াত বহুত ডাঙৰ, ডাঙৰ কুচিয়া আছে, একদম মস্ত, মস্ত বুঢ়া, বুঢ়া একদম অ, হালধীয়া হৈ থাকে, একে মস্ত
এই তুমি মোক দুটা, তিনিটা আনি দিবা, বেই
মই গম নাপাওঁ, তুমি কুচিয়া খোৱা বুলি।
মই, মই কৈছো ন, মাছৰ মাছৰ প্ৰজাতিত যদি কিবা এটা পৰে।
উম,
সেইটো মোৰ মানে একে, কুচিয়া প্ৰিয়।
অ, ঠিকেই আছে, আমাৰ ইয়াত ঢেৰ পায়।
ঢে, আনিবা না।
মানে ধৰা, আমাৰ এটা ড্ৰেইন আছে।
অ, তাত পায়।
অ, সেই পুল এটা আছে, পুলটো চাইডে, চাইডে, খোজকাঢ়িব পাৰি। খোজকাঢ়ি আমি টৰ্চ লৈ, লৈ গৈ থাকোঁ, গৈ থাকোঁ, গৈ থাকোঁ, একদম মূৰটো উলিয়াই ৰখি থাকে। তাৰ একদম জাঠি জালি একদম খুব জোৰ চে, মাৰি দিও মাৰি তোমাৰ নামি যাওঁ। পানীত, পানীত নামি যোৱাৰ পিছত উঠাই আনোঁ, একদম মস্ত, মস্ত আহে।
আনিবা না, মই সঁচাই কৈছোঁ, তুমি পালে ক'বাচোন, মই লাগিলে আনিবও যাম।
হ'ব, মই এইবাৰ, এইবাৰ ফোন কৰিম দিয়া।
আৰু, আৰু ৰ'বাচোন, শুনা না, কুচিয়া খালে হা, কেকোঁৰা খাওঁ।
কেকোঁৰাও লৈ যাম দিয়া।
অ, কব ন, মানে মই সচাঁকে ভাল পায়, একেইটা বস্তু কিন্তু মোৰ লভষ্টাৰটো খাবলৈ বহুত মন আছে আৰু হেৰি এইটো কি অক্টোপাছ।
এইবোৰহে ভাল পায়, আমাৰ ইয়াত কি কি পায়? কেকোঁৰা, গৰৈ, চেঙেলী, আকৌ এইটো তোমাৰ কুচিয়া।
এই, সেইগিলাটো খাই ভাল নালাগে। সেইগালটো মাছ প্ৰজাতি পৰে, কেনেকুৱা এতিয়া যে কৰিয়ান মানুহবিলাকে খাই মাছ প্ৰজাতি তথাপিটো এটা বেলেগ। তাছত তোমাৰ অক্টোপাছ, অ'ক হেৰি শামুক মই নাই খোৱা দেই, ঘিণ লাগে ছিহ।
অ' ঘিণ লাগে বাৰু। কি কৈ আছিলা তুমি? লাগে, লাগে।
ধেত কেনেকে খাই ৰে চুপি পেলাই, ধেত মই নোৱাৰো দেই। কিবা ভিতৰত এনেকে চুপি খাবলে।
মোক মাজতে ছোৱালীজনী এজনী কৈছিলে হা, এ, শামুক খাইছানি সুধিছিলে ম নাই খোৱা, চি মোৰ বোলো বহুত ঘিন লাগে, কিবািবি লাগে দেখিলেই পিছল, পিছল। তাই কৈছে, মই সুধিলোঁ তাইক ওলোটাই তুমি খোৱানে নাই? তাই কৈছে অ' মই খাওঁ বোলে বহুত ধুনীয়া লাগে মোক। কৈছে তুমি খাবানে, মই কৈছোঁ ছিহ কেনেকা দেখিবলে।
এই অক্টোপাছটো আৰু এইটো খাব পাৰি কিন্তু হেইত সেইডাল খাব নোৱাৰি দেই। শামুকডাল। তুমি ধেত, পগলা হৈ যাম মই।
সেইটোৱেইতো ৰে, এই এনেকুৱা ধৰা মানে বেয়া লাগে আৰু।
বেয়া আৰু মই শুনিছোঁ বোলে কুচিয়াত তেজটো জিভাত মানে খালে মানে ওখ হয় বোলে।
মানে গম নাপাওঁ, এনেই কুচিয়াৰ তেজটো সুদায়ে খালে মই তেজ বাঢ়ে বুলি শুনিছিলোঁ।
মাৰক সুধিবাচোন এনে কোনোবা জান মানুহ যে কুচিয়া তেজটো খালে ওখ হয় নেকি, মই লাগিলে খাই মে লাগিলে, খাইছোঁ মই।
ধেত তেৰি, কি কোৱা।
খাইছোঁ মানে কেঁচেক মানে ঘৰত খুৱাইছিলে মোক। পাতি এটাত। এই যিটো যিডাল তেজ বমি আহি গৈছে কিন্তু তথাপিতো খাব লগা হৈছে মই মানে কিবা লাগি গৈছে।
চি চি, কিছুমানে কি কৰে জানা কুচিয়াত যোনটো কুচিয়াটো যে কুচিয়াতোট তোমাৰ একদম জোল বনাই থাকিব, বনাই থাকিব যোনটো তেজটো ধৰা কাটিব সময়ত যোনটো তেজ ওলাই সেই তেজটো ৰখাই থৈ দিয়ে। মানে কিবা বচ-বচাই থৈ দিয়ে, তাৰপা সেই জোলখিনিৰ ওপৰত সেই তেজটো দি দিয়ে।
ভাল বোলে কিন্তু তেজটো খালে।
অ' তেজটো খালে ভাল বাৰু তেজ হয় মানুহৰ, জোৰ বাঢ়ে আৰু কুচিয়াত ন' বহুত জুৰ আছে। বহুত প্ৰ'টিন পায়, অ' কুচিয়াত বহুত প্ৰ'টিন পায়।
মোক দিবা, মোক লাগিব। এইবিলাক ক্ষেত্ৰত মোক অকণ লাগে, জোৰ চোৰ লাগে কিছুমান ক্ষেত্ৰত।
খাব লাগে মানে কুচিয়াৰ নিচিনা ধৰা প্ৰটিন মানে বে বাকীবোৰ মাছত নায়েই।
বা সেইটো হয় বাৰু, এনে শুনা না তুমি যে ক'লা জোলত দি পেলাই যে খাই
অ'।
সেইটো তোমাক শোদায় নাখালেও যদি আমি জোলত দি পেলাই খাওঁ তেতিয়াটো তেজ বাঢ়িব।
উম, তেতিয়াও তেজ বাঢ়িব লাগে।
কিন্তু মানে সুধা খালে মই এক্সপিৰিয়েঞ্চ পাইছোঁ মানে এইকাৰণে কৈছোঁ।
বুজিছোঁ বুজিছোঁ মই। তুমি এক কাম কৰিবা তুমি জোলত দিয়ে খাবা আৰু পাৰিলে কুচিয়া খায়ে থাকিবা, বজাৰতো পাই আৰু ময়ো যদি ধৰিব পাৰোঁ মইও ধৰি কিনে তোমাক দিম তুমি খাবা।
ম গাত তেজ নাই, মোক মোক দেখাত যিমানটো তুমি শকত দেখা ন'
উম।
মানে ভিতৰি তোমাৰ কি মোৰ ভিতৰি মানে হাৰটিত জোৰ নাই তো মোৰ। জানানে নাই? তুমি ক্ষীণ হৈ তোমাৰ জোৰ আছে।
তুমি লোকেল মাছবোৰ খাবা লোকেল মাছবোৰ খালে তোমাৰ বেছি জোৰ বাঢ়িব একো নহয় খাবা।
একো মাছ খালে মোৰ বেমাৰ হয় মই ৰাতি একেবাৰে মাছ নাখাওঁ মাছ যোন দিনাখন খাম মোৰ সেইদিনাখন কাঁহ হয়।
অহ তেন্তে তুমি ছাগলী খোৱা নাই?
ছাগলী খাওঁ
ছাগলী মাংস খাবা ছাগলী মাংস খাবা হয়তো ছাগলীৰ
পঢ়ি
গম পাইছো বাৰু ছাগলী মাংস যোনটো ঠেংটো যে অ সেই ঠেংটোৰ জোল বনাই খাবা
এই ম'মত যে দিয়ে যে চুপটো সেইটো ছাগলীৰ নহয় জানো?
ম'ম খাই লাভ নাই ম'মৰ জোলবোৰ সেইবোৰ এনেই কিছুমানে ব্ৰইলাৰ পেটো দি দিয়ে অ সেইকাৰণে মই ম'ম নুখুৱায় হ'লো তুমি সেইকাৰণে এক কাম কৰিবা যোনটো ছাগলী ঠেংটো ন ঠেংটো কিনি আনিবা সিজাবা সিজাই লৈ তোমাৰ সি সিজালেও ভালকে জোলটো বনাই খাবা বনাই খালে মানে তোমাৰ জুৰ বাঢ়িব্
সেই কিমান দিন খাব লাগিব এনেই
খাবা মাজে মাজে খাইয়ে থাকিবা ধৰা এক মাহত তিনি চাৰিবাৰকে খালা বেছি দাম নহয় ন ছাগলী মাংসৰ এ তোমাৰ যোনটো ঠেংটো যে সেই ঠেংটো বেছি দাম নহয়। কিমান পঞ্চাশ টকাত তিনি চাৰিটা ঠেং পাই যাবা
কি কোৱা দেতাক ক'ব লাগিব ৰবা দেতাই আনিয়ে দিব পাৰিলে।
ধুনীয়াকৈ জালুক তালুক দি বনাই খাবা কি মজা লাগিব।
মানে ঘৰৰ মানুহে মানে খুৱাইছে নকওঁ নাই খোৱা বুলি খুৱাইছে নাই মোৰ হাইট বাঢ়িছে নাই গাত জোৰ বাঢ়িছে না মোৰ ভিটামিন হৈছে না কেলচিয়াম হৈছে না তেজ হৈছে।
চাবা ভিতৰত তোমাৰ বেমাৰ থাকিবও পাৰে কিবা ধৰা তোমাৰ শক্তিটো খাই দিয়া বেমাৰ হ'ব পাৰে কিবা কিবি।
এইটো তোমাৰ হেৰি কাৰণে হয় নিকি মানে থাইৰড চাইৰড থাকিলে হয় নিকি?
অ হ'ব পাৰে থাইৰয়ড থাকিলেও হয় থাইৰয়ড থাকিলে মানে খিনাই যায় মানুহবোৰ।
মোক মোৰ খিনোৱাটো নহয় মোৰ মাজতে শকতটো আছিলে হা। তাৰ পিছত এতিয়া মোৰ কেনেকুৱা হ'ল মোক নিখিনাও না শকতো নহওঁ মানে এটা হেৰিতে থাকো।
হ'বও পাৰে ক'ব নোৱাৰি।